হেল্ল'?
হেল্ল'?
হয় কওকচোন?
কি কৰিছা?
এ আছো এনেই এই ভাত কেইটা খাই পেলাই শুবলে আহিছো। তুমি কি কৈৰিছা?
মইও এ ভাত কেইটা খাই উঠি ফেনৰ তলত বহি আছো আজি বহুত গৰম যে।
ধেই ইমান গৰম দিছে কি ক'ম আমাৰ এই গৰুজনী গাখীৰ খিৰাওঁতেই ফাটি গ'ল, তাৰে পনীৰ বনাই খাই আহিছোঁ।
বাহ, তুমি বনাইছা পনিৰ?
ধেই মই ঘৰতে নাই। মই ভোজ খাব গৈছিলো তাৰ পৰা আহি দেখিছো পণীৰ বনাই আছে, তাকে খাই আহিছো এপিছ খালো ভাত ত' মন নগ'ল সেইকাৰণে গুচি আহিলো।
অ', তুমি মানে পনীৰ খাই বেয়া পোৱা নেকি?
নাই নাই। ইমানো নাপাওঁ মানে এটা জোখত ভাল পাওঁ আৰু তাত।
অ', ঠিকে আছে মই বাৰু পনীৰ বহুত ভাল পাওঁ খাই। আমাৰ
ঠিকে আছে ঠিকে আছে খুৱাই থাকিব লাগে। উম পিছে কি দি বনোৱা হয় পনীৰটো? পিছতে কি গাখীৰ বনোৱা হয়, ছাগলী গাখীৰ দি বনোৱা হয় নেকি?
নাই নাই দোকানৰ কিনা পনীৰটো। আগতে আমাৰ গাখীৰ থাকোতে আমাৰ ঘৰত বনাইছিলে বাৰু। এতিয়া মানে আমাৰ ঘৰত গৰুও নাই মানে গাখীও নাই, সেইকাৰণে মানে ঘৰত বনোৱা পনীৰতো মানে খোৱা নহয় আৰু।
আহ, আমাৰো এই ঘৰতে মানে গৰু এজনী আছে তাৰেই গৰম দিন যিহেতু সেইকাৰণে মানে গাখীৰটো ফাটি ফাটি যায় যে তাকে পনীৰ বনাই থৈ দিয়ে আৰু মায়ে। তাকে খাই থাকোঁ আৰু কেইদিনমানৰ মোয়ে মোয়ে।
অ', ভালেই কৰা দিয়া পনীৰত বহুত প্ৰটিন থাকে নহয়, খালে বহুত ভাল।
অ', জানো সেইকাৰণে নাখাওঁ প্ৰটিন খালে বেছি বেয়া যে। সেইকাৰণে ক'মাই খাওঁ প্ৰটিনটো অলপ আৰু।
হয়। অ', তুমি মানে কি উল্টা স্কুলত পঢ়িছিলা নেকি?
নাই মই এই উল্টা স্কুল মানে এল পি স্কুলত অলপ পঢ়াইছিলে যে সেইকাৰণে অলপ মোৰটো উলটি গ'ল।
অ', সেইকাৰণে ভাবো তোৰ কথা কেইটা লাগে তেনেকুৱা অকমান মানে।
অ', মানে শিক্ষাটো সি দিছিলে যে অলপ বেছি, সেইকাৰণে মানে অলপ বেছি সি মানে মোৰটো খেলি মেলি হৈ গ'ল, সেইকাৰণে মই যিটি কথা ক'বলৈ ভয় নক‌ওঁ মানে অকনো।
এতিয়া এতিয়াও তুমি যদি ভাল এখনত যদি পঢ়িব বিচাৰা তেনেহ'লে আছেতো। তোমাৰ আকৌ ঠিক হৈ যাব মূৰটো।
অ', এই নাই এতিয়া মানে পঢ়িব মন নাই আৰু লৈছো বাৰুতে এডমিশন এবাৰ তে তেজপুৰ কলেজত কি হয় ঠিক নাই।
অ', অ', হেৰি ফ্ৰী এডমিছ লৈচানে নে পেইড?
ফ্ৰি এডমিচনে লৈছো এতিয়া আমাৰ কণ্টোল কাৰ্ড আছে যিহেতু সেইকাৰণে মানে কন্টোল আৰু কি ৰেচন কাৰ্ড আৰু হেৰি আছে কি আছিলে এইটো ইনকাম চাৰ্টিফিকেট আছে যে সেইকাৰণে ফ্ৰিয়ে হ'ল এইবছৰ।
অ', ঠিকে আছে।
উম যোৱা বছৰ পিছে হেৰি লৈছিলে কিমান সাত হাজাৰ লৈছিলে হ'বলা মানে যাৰ যাৰ বেক আছে। এই বেক হে আহিছে, কি আছিলে এইটো, গেপ আছিল। ছিলে তাৰ পৰা মানে পইচা লৈছিলে তাৰ মানে যিয়ে থাকক ইনকাম থাকিলেও লৈছিলে কিবা থাকিলেও লৈছিলে এইবাৰ লোৱা নাই বাৰু তে।
অ ঠিকে আছে দিয়া ন, এইবিলাকনো চৰকাৰী ফ্ৰী এডমিশন বুলি কৈ পেলাই আকৌ কিনো ৰেষ্ট চিপচামিয়া লগাই এনেকে ফ্ৰীটো হ'লে ফ্ৰিয়ে দিব লাগে ন।
অ। এইবাৰতো আকৌ হেৰি কি আছে ফিফচেমৰ এডমিশন হৈ আছে ন যাৰ বেক আছে বোলে তাৰ, আকৌ ফ্ৰী এডমিন নিদিয়ে বোলে।
অ আৰু মানে বেক থকাটোতো আগৰ পৰাই নিদিয়া, আকৌ মানে এইবাৰ লগাই দিছে চেভেনটি পাৰচেন্ট এটেনন্দেচ হলেহে মানে থাকে আ ফ্ৰী এডমিশন হ'ব। মোৰ জানো এতিয়া কিমান আছে মই তেনেকে কলেজ যোৱাই নাই দেখোন আমাৰ মানে এ কা চিক্স চেমিষ্টাৰ একজাম হৈছিল ন তেতিয়া তাৰ আগলৈকে যি ক্লাছ কৰিছিলো, তাৰ পাছত মানে ক্লাছে যোৱা নাই, এতিয়া নাজানো আৰু কি হয়?
আজি ডকুমেন্ট দি থৈ আহিছো বাৰু ফ্ৰী এডমিশনৰ আজিলৈকে দুদিন দিলোঁ। দুবাৰেই লৈছে নাজানো আৰু ইমান কি চাৰ্চ কৰিছে সিহঁতে।
তাকে মানে ফ্ৰী এডমিশন দিবতো, মানে এতিয়া পইচাটো পালে বেছি লাভ হয় যে সেইকাৰণে মানে ভালকৈ একে মানে বাচি বাচিয়ে দিব চাগৈ ফ্ৰী এডমিশনটো।
এয়াই আৰু কলেজ যেতিয়া চাৰ্ভে কৰিব আৰু ন।
অ এতিয়া ইন্টাৰ্ণশ্বিপ বোৰ চলি থকা নাই, পিছে ইন্টাৰ্ণশ্বিপ কেনেকুৱা হৈ আছে মানে কেনেকুৱা চলি আছে?
এয়া ইন্টাৰ্ণশ্বিপ চলি আছে আৰু কি কবা আৰু অলৈ তলৈ এয়া পঠ সে পুৰিছে এয়া গৰমত নগলেও নহ'ব ন, আমাৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ কৰিব দিছে।
ঠিকে আছে বাৰু তে, পিছে হেৰিত গৈ আছিলে নেকি বোলে। কি আছিল এতো ক'ত কৰি আছা হেৰি, পঞ্চায়ত পঞ্চায়ত।
পঞ্চায়তত কৰিছো মানে মই ভাবি চিন্তিয়ে কৰিছো, ভাবিছো যে এইটো কি। গাঁৱৰ লেভেলতো কেনেকুৱা কি কি হয় কাম বিলাক যদি অকন গম পাও ন পিছত গৰ্মেন্ট জবত মানে মোৰ অকন সহায় হ'ব। কাৰণ মই এইবাৰ গৰ্মেণ্ট জব এপ্লাই কৰিম বুলি ভাবিছো যে।
অ ঠিকে আছে বাৰু তে অহা বছৰ এই জানুৱাৰী ফেব্ৰুৱাৰী মানৰ পৰা, মানে নহয় মানে এইবছৰে ওলোৱা হৈ যাব চাগৈ মানে এই ফৰ্থ গ্ৰেড থাৰ্ড গেডৰ মানে যোনটো, হেৰী থাকে যে, সেইটো মানে ওলাব। ওলাব মই ওলালে হেৰিক কম বুলি ভাবিছোৱেই, আমাৰ এখেতক।
অ।
সিও কৈ থৈছিলে যে মানে মানে কৈ থৈছিলে যে হেৰি কি আছিলে এইবিলাক ওলালে কবলৈ কৈ থৈছো আৰু হেৰিয়ে কৈছে ছিলে বাৰু এই মধুস্মিতাই মানে কি আছিলে এতো আৰ্মি কেম্পত কিবা ওলাই ছিলেবুলি কৈছিলে কিন্তু এতিয়়লৈকে পৰ্টেল খুলি দিয়া নাই মানে।
অ এনে মোকো জনাবাচোন তুমি যদি, কোৱা মইয়ো মানে এনেকা এপ্লাই কৰিম, নে অকল মেইলৰ কাৰণেহে হয়?
আৰ্মী কেম্পৰ ভিতৰতো অকল মানে মেলৰ কাৰণে বেছি ভাল হয় মানে ফিমেলৰ কাৰণে মানে আৰ্মী কেম্পৰ ভিতৰত নিদিব মানে তেতিয়াই গম পাইছে নহয়, সেইটো সেইকাৰণে মানে হেৰি হয় মানে এইটো, থাকো যোনটো মানে আৰ্মী কেম্পৰ ভিতৰত যোনটো জবটো ওলাইছে বুলি কৈছিলে, সেইটোত মানে এবাৰ সোমাই ল'ব পাৰিলে পিছত মানে লাহ লাহে মানে প্ৰমোচন পাই গৈ থাকে মানে কেনে এক- একজাম দিলেই প্ৰমোচন পায় আৰু সেইটো তেনেকুৱা লেভেলৰ হয় এইটো।
অ ঠিকে আছে তে ন আকৌ তেনেকুৱাত আকৌ ভাগ্যও লাগিব নহয় ন!
এ ভাগ্য মানে কি অলপ মানে ভালকৈ পঢ়ি চহি দিলে মানে পোৱা চাঞ্চ টো বেছি থাকে মানে সেইটো মানে বেছি এপ্লাই মানুহে এপ্লাই নকৰে যে আৰু নাজানে যে যিটো কথা।
তুমি জানা নেকি এনেই কি পঢ়ি পেলাই দিব লাগিব সেইটো?
এইটো কি আৰু এই জেনেৰেল নলেজৰ ওপৰতে আহিবও নহলে মই শুধিব লাগিব পিছে ব্লক কৰি থোৱা আছে নহয় শুধিবলেও এতিয়াৰ পিছত সুধিম আৰু কেতিয়াবা ব্লক
অঁ, অঁ মানে কি? অঁ কোৱা কোৱা।
অঁ নাই নাই কোৱা কোৱা।
মানে কি হয় তোক কি আছিলে থাকিলোঁ নহয়। অঁ এইটো মানে হেৰী লেভৰ পৰা ষ্টাৰ্ট হয় মানে গ্ৰাউণ্ড লেভেলৰ পৰা ষ্টাৰ্ট হয় মানে ডাইৰেক্ট অলুস্মিতা বাপেকেও তেনেকে মানে প্ৰথমে সৰু এটা বস্তুত সোমাই পেলাই তাৰপিছত মানে একজাম দি দি দি দি এতিয়া মানে পোৰা ওপৰ লেভেললে গ'ল আৰু মান্থলি চেলেৰি কিমান হ'ব ছেভেনটি থাউজেণ্ডত প্লাছ হবলা।
হয় নেকি অঁ তেনেকে । সালাৰী আহি থাকে তেতিয়া নিজৰ কাৰণে ভাল ন পেছে হেৰি এইটোৰ কাৰণে ফিজিকেল কিবা লাগিব নে?
নাই নাই এইটো কাৰণে ফিজিকেল নালাগে এইটো কি মানে এইবিলাক আৰ্মি কেম্পৰ ভিতৰত মানে এইবিলাক যে হয় যে কিবা ধৰ চাপলাই হওঁক মানে আৰু ইলেক্ট্ৰিচিটি মানে এইবিলাক বৰ্ডত এইবিলাকহে লাগে মানে এইবিলাকৰ কাৰণে তো একো হেৰি চেৰি কৰিব নালাগে মানে অকল মানে নলেজটো থাকিলেই হ'ল যোনটো মানে ইপাৰ্টমেণ্ট কৰিম বুলি ভাবে সেইটো ওপৰত ধৰ অলপ যদি নলেজ থাকে তেতিয়া মানে ভালকে কৰিব পাৰি আৰু এইটো কাম।
অঁ আজি সেইয়াই আজিকালি চব নলেজৰ ওপৰতে ন এইটো ভাল হৈছে বাৰু নলেজটো থাকিলে আজিকালি চবে কৰিব পাৰি নলেজ নাথাকিলে নো ক'পা কি কৰিবা ন! তুমি আনে চাবাচোন কেতিয়াবা এনেকুৱাও ফিমেলৰ কিবা এনেকা কাম চাম মানে চাকৰি
অঁ তোমাক মই নম্বৰটো দিছিলো যে তাই যে তাইকে কৈ থ'লে বেছি ভাল হয় নেকি মানে মোৰ ইমান হেৰিত এটা লিং নাই
অঁ, মানে মই আৰ্মী কেম্পৰ কথা কোৱা নাই নে বেলেগ এনেও কিবা কিবি ওলালে মোক জনাবাচোন মই ইমান নাজানো ন!
অঁ এই এই ভালকৈ জানে এই পৰা মোক খবৰ বিলাক দি থাকে মই এপ্লাই কৰা ন কওঁ বাৰু সেইটো কথা বেলেগ কথা বাৰু তাই মোক খবৰ বিলক বিলাক পৰি থাকে কি ওলাই কি নোলাই চব মোকে মানে আপডেট দি থাকে সেইটো সুধিলে তাই যদি সুধিব পা বেছি ভাল হয়
অঁ সেই যে তুমি কিয় এপ্লাই নকৰানো?
এ মই এপ্লাই নকৰো মানে মই যোনটো মান এপ্লাই কৰিম বুলি ভাবো সেইটো মোৰ কাৰণে যোনটো কয় মানে সেইটো মোক মানে মানে ভাল নালাগে যে কিবা ধৰ কি আছিলে এইবিলাক কি কি যিটি জব আহে যে সেইকাৰণে।
অঁ নহয় চবতে এপ্লাই কৰি থব লাগে বাকী ধৰ তুমি যোনটোতে পোৱা তাতে তুমি চিলেক্ট কৰিব দিব পাৰিবা।
মানে লাভ নাই এনেকুৱা মানে গভমেণ্ট জবত মানে হেৰি কৰিবলৈ কি হয় মানে যোনটো মানে ধৰ তিনতামানত ফকাচ কৰি লাভ নাই ন যিকোনো এটাত কৰিলে বেছ ভাল হয় সেইকাৰণে মই এটাতে কওঁ যে
অঁ সেইটোও হয় বাৰু কিন্তু সেয়া মানে কেতিয়াবাতো আমি মাল্টি পাল যদি কৰো কোনোবা এটা এটা পাই গ'লেতো সেইটো ভাল। সেইটো আকৌ ধৰ যদি বেছি ধৰ কৰা হয় তাত আকৌ ফকাচটো অলপ হেৰি হৈ যায় ন ইম্বেলেঞ্চ হৈ যায় একো নাই বাৰু যি ভাবিছা তুমি ভালে ভাবিছা।
অঁ, সেইটোৱে মানে কি হয় এই ধৰ ধৰ আৰ্মিৰ কাৰণে পঢ়িলে ধৰ পুলিচটো দিব পাৰি, তেনেকুৱা মানে লিংক থকা জবত মানে এপলাই কৰি দিও, যদি মই যোনটো ধৰ পঢ়ি আছো সেইটোৰ ওপৰত যদি লিংক নাথাকে যদি মই ধৰ কি আছিলে আৰ্মিৰ কাৰণে ধৰ পঢ়ি আছো ত ধৰ মইটো হে যদি ফৰ্থ গ্ৰেডত চাকৰি লওঁ সেইটো কেনেকে হেৰি হ'ব?
অ সেইটো হয় বাৰু। সেইয়াই আৰু চবকে আজিকালি চেলেৰি বেছিয়ে লাগে সেইকাৰণে আৰু চলেৰি বেছি থকা চাকৰি কৰিব মন নাই মন যায়।
এইটো নহয় চেলেৰি বেছি থকা নহয় মানে চেলেৰী এটা পালেই চলি যায় মানে দহ বিশ হাজাৰ কিন্তু মানে হেৰি হয় আৰু মানে অলপ মানে একজামটো দিবলৈ টান হয় আৰু মানে টপিক টো বেলেগে হৈ যায় যে পুৰা সম্পূৰ্ণৰূপে। তাৰ কাৰণে মানে এইটো উম।
তুমি এনে আগতে এনেকা কৰি পাইছা জবৰ কাৰণে গভমেন্ট জবৰ কাৰণে এপ্লাই কৰি পাইছা?
এপ্লাই কৰিছোঁ এক্সজামো দি পাইছোঁ মানে মই এক্সপিৰিয়েঞ্চৰ পৰা এইটো গম পাইছোঁ মানে এক্সাম হ'লে মানে টপিকটো পুৰা চেঞ্জ হৈ যায় মানে। ফৰ্থ গ্ৰেডৰ চাকৰি চেঞ্জ হৈ যায় তাৰপিছত এইবিলাক আৰ্মি চাৰ্মী যোনবিলাক ওলাই থাকে ডিফেঞ্চৰ এইবিলাকো মানে চেঞ্জ হৈ যায় পোৰা।
অ এনেই তুমি এনে ভাবিছা নেকি যে মই অলপ অকন হাই লেভেললে যাও যেনে এ পি এছ চি, আই এছ চাই এছ এনেকুৱাকো ভাবিছা নেকি?
নাই নাই ইমানখিনি মোৰ হেৰি হোৱা নাই কি হেৰি হোৱা নাই আও মোৰ।
অ। নাই আই এছ চাই এছ নহ'লেও এ পি এছ চি মানে অলপ ৰেংকটো অলপ তলত থকা বিলাকেও থাক কেন সেইবিলাকতো এপ্লাই কৰিব পাৰি আও। ডাইৰেক্ট আই এ এছ বা আই পি এছ নহ'লেও।
নাই মোৰ কনষ্টেবল এটা হ'লেও চলি যাব এতিয়া মোৰ খালি এটা গৰ্মেণ্ট জব লাগে সেইটোৱে বছ ইমানে আৰু। সেইটো কাৰণে পঢ়ি আছো।
অ অ তুমি যে কি কি কিতাপ কাৰ কিতাপ পঢ়িছা তুমি?
কিতাপ নহয় আৰু মই মোবাইলৰ পৰা সেইফালৰ পৰা দিয়ে মানে মোবাইলে ছবাইলে তাৰ পৰাই মই অলপ চলপ পঢ়ো সেয়াই চলি যায় আৰু মোৰ।
অ ঠিকে আছে বাৰু কিতাপৰ পৰা পঢ়িলে ভাল আকৌ।
মানে কিতাপৰপৰা পঢ়িলে ভাল মানে কিতাপখিনিৰ দাম বহুত যে সেইকাৰণে নিকিনো আৰু মই মোবাইলৰ পৰা পঢ়ি একজামটো দি দিওঁ যে আকৌ কিতাপবিলাক প্ৰতি বছৰে বছৰে চেঞ্জ হৈ থাকে যে সেইটোও দিগদাৰ হয় যে।
অ কিতাপবিলাক চেঞ্জ হৈ থাকে নেকি?
অ চেঞ্জ হৈ থাকে ধৰ এইবছৰ ধৰ পেপাৰখন আহিল সেইখন পেপাৰৰ ওপৰত আকৌ গোটেইখন হেৰি কৰি আক কিতাপখন অলপ চেঞ্জ কৰি বনাব তেনেকে অলপ চেঞ্জ তেঞ্জ কৰি বনাই থাকে যে আকৌ। ধৰ এবাৰ নাপালে আকৌ আহাঁ বছৰ আকৌ কিতাপ কিনিব নাই কিতাপ কিনি থাকিব দিগদাৰ হয় যে অলপ সেইকাৰনে নাই আৰু এইবিলাক কৰা নাই।
অ ভালে ভাবিছা বাৰু মই তাকে ভাবিছো মই ভাবিছো যে মই এনেকে কিতাপ চিতাপ কিন্তু তুমি হিষ্ট্ৰিটো যদি পঢ়া বা কাৰেণ্ট এফেয়াৰ্চতে চেঞ্জ হয়। বাকী হিষ্ট্ৰি বা জি কে এইবিলাকতো চেঞ্জ নহয় ন বা জিঅ' পলিটিক্স এইবিলাক। ক'তো ইমান চেঞ্জ নহয়।
মানে কি হয় এইবিলাক চেঞ্জ নহয় জানো মানে পেটাৰ্নখন চেঞ্জ হৈ যাই মানে পেপাৰ যোনখন মানে প্ৰতি বছৰে মানে কিতাপ যোন খন ওলাই মানে আগৰ বছৰ কিছুমান বছৰ এখন বছৰ নাথাকে, এখন বছৰ বস্তুখিনি অলপ মানে
চেম দিব নেকি, চেম দিলে আকৌ চবে চাকৰি পায়ে যাব।
মানে কুৱেশচন পেপাৰ চেঞ্জ নহয় মানে কিতাপখন অলপ মানে ভিতৰত অলপ চ কৈ দিয়া মানে গোটেইখন সেইকলটো কথা কৈ আছো তেনেকুৱা অলপ মানে হয়
অ-অ-অ-অ
তাৰ কাৰণে অলপ দিগদ দিকদাৰ হৈ যায় মানে।
সেইয়াই আও। প্ৰত্যেকটো ইয়াৰে ইয়াৰে ইয়াৰে বাঢ়ি গৈ থাকিব সিমান টাফ আহি থাকিব থাকিব কম্পিটিচন ইমান বাঢ়ি গৈ থাকিব আজিকালি জানাই আৰু কিমান কম্পিটিচনৰ যুগ।
এ আজিকালি কম্পিটিশ্যনৰ সেইটো বেছি যে মানে চবকে চৰকাৰি চাকৰি লাগে সেইকাৰণে সবেটো এক্সাম দিবই। আৰু চবেইটো হেৰি পঢ়ি মেলিয়ে যাব আৰু সবেতো হেৰি কৰিবটো কি আছিলে এইটো ফিজিকেলৰ কাৰণেওটো হেৰি কৰিয়ে যাব এতিয়া কোনে কাৰ তলত থাকিব সেইটো কচোন।
তুমি এনেই ফিজিকেল কৰিম বুলি ভাবিছানে নে নাই?
মানে হেৰি কি আছিলে যোনটো মানে পুলিচত মানে সেইটো ফিজিকেলটো হয় যে
অ অ, পুলিচৰ বা এনেকা দৌৰা বা এনেকা কিবা ধৰ অলপ চেলেঞ্জিং টাইপৰ টাস্ক কৰা ন সেইটো কথা সুধিছোঁ।
সেইটো মানে কিয় ফিজিকেলটো এনেও কৰিবই লাগিব কাৰণ পুলিচৰ কাৰণেতো এতিয়া মানে যোনটো থিয়ৰী অ হে পাছ কৰিলে তেতিয়া পুলিচৰ হেৰি পায় পুলিচৰ
প্ৰথমে ধৰ পুলিচত খালি এপ্লাই আগত হয় আ মানে যোনটো থিয়ৰী সেইটো পিছত হয় আৰ্মিত প্ৰথমে যোনটো মানে একজাম আগত লৈ‌ লয় তাৰ পিছত একজামত পাছ কৰিলে হেৰিটো লয় কি আছিলে ফিজিকেল